হেল্ল'?। হেল্ল' এয়া বাচন কেইটা ধুই আহি পেলাই। বহিছো অকন ফেনৰ তলত, খুব গম গপনি, বৰষুণতো নাহিলে আমাৰ ফালে আৰু।
আজিওঁ গৰম।
ই আই আজিও গৰম বোলে। তোমালোকৰ মানে কি কি ঠাণ্ডা?।
ৰ'দ কিন্তু মোৰ কি জান হৈছে জানো গা বেয়া হোৱাৰ পৰা মোৰ গৰমে নলগা হ'ল।
ই আই গৰমৰ মানুহ একে জোল বৈ গৈছো বাচন খিনি ধুই অহলৈ। এ হব থাকিব পৰা নাই গৰমত।
কি খালা?।
মই আজি চুজি ভাত বনাইছিলো, চুজি অলপ খালোঁ।
ন
গাখীৰ অকনমান দি পেলাই খাইছো।
উম।
উম মানে কমাই পেলাই আৰু বেছিকলে বেয়া পাওঁ। তাৰ পিছতে চাহ একাপো বনাই ল'লো। ভাল বনালো বাৰু। ভাত মানে আৰু কিবা ভাজি এখন কৰিব লাগিব, বাকী হৈয়ে আছে। মাছৰ তৰক। কাৰী, ভাত, চালাড কৰি পেলাই তেনেকে দিলো, বৰা কেইটামান বনাই পেলাই।
হেৰি এতিয়া
তাৰ পিছতে এই ৰঙালাওঁ ফুল, গছতে দুপাহ ফুল হৈ আছিলে তাকে বৰা বনাই দিলো।
উম।
এতিয়া মই আকৌ ভাজি কৰিম আৰু দুপৰীয়ালৈ।
মই তোমাৰ বইল এ'গ এটা খালো, অহ'।
উম কি অ'
আৰু এতিয়া ভাত খাম আৰু দুপৰীয়া। আমাৰ সাপ ওলাইছে।
ক'ত ওলাইছে?
এই গেৰেজৰ ওচৰত দুডাল একে গোম সাপ ক'লা এডাল এডাল ইপিনে সোমালে, এডাল ষ্টেপে দি উঠি গ'ল এতিয়া। এডাল দেউতাই মইয়ে অ' এডাল দেউতাই মই উলিয়ালো, এনেকে ঢাপ ধপ-কৰি। ইডাল এতিয়া বিচাৰি পোৱা নাই নহয়, মানে দুডাল আছিল বুলি কৈছে। এডাল বাৰু গোম দেখা পালোঁ, ইডাল কি আছিলে নাজানো।
গোম সাপ ক'লা আৰু বহুত দীঘল।
পুৰা ক'লা দীঘল লেঙ-লেঙীয়া বা।
উম।
ঔ মা ঔ, গোম সাপ বৰ ভয় লাগে, কাও কাও কে মানুহৰ চাপ নকহে কিন্তু
গোম-গোম একদম ঘূৰি গৈ পেলাই যে পলাব লৈছে, যেতিয়া বাট বিচাৰি পোৱা নাই গেটখনত ধাম-ধাম মাৰিছে, তাৰপিছত কা অ' এনেকেও কোবাইছে তাৰপিছত হেৰি এ ফুটা এটা পাই গেটৰ বাহিৰে ওলাই গ'ল কিন্তু, ইডাল এতিয়া বিচাৰি
ইমান সাপ ন' তোমালোকৰ তাত।
আমাৰ বহুত বা ভয়ানক দেখোন। এতিয়া-এতিয়া ইডাল নেদেখা লৈকে বেয়া ভয় লাগি থাকিব নহয়।
ইডাল কোনফালে গ'ল বুলি কৈছা।
এই ইডাল মানে এনেকে ওপৰৰ ষ্টেপত উঠিলগৈ, মায়ে ভয় খাই দৌৰি আহিলে, আহি আমি যোৱালৈ তলৰ ডাল দেখিলো এতিয়া উপৰডাল ক'ত গ'ল বিচাৰি নোপোৱা হ'লোঁ। অহ' আৰু আমি
ক'ত ষ্টেপত উঠা মই আজিহে শুনিছো। সাপ, আকৌ কৈ পকাত মানে বগাব নোৱাৰে।
কি গৈ আছিলে হেৰি হয়, গোম সাপ আৰু ফেটি সাপ একেলগে থাকে বুলি কয় ন'।
গোম সাপৰ বাৰু বিষ নাই বুলি কয়। ফেটি সাপ সৰুটো একেই
ত' সেইটোৱে মানে এতিয়া দুডাল গোম সাপনো একেলগে কেলে থাকিব।
এটা কাম কৰা অই, ফেনাইলটো গাত দিব নালাগে এনেই অলপ গোন্ধ
নাই নাই পোৰা ছটিয়ালে, য'তে-ত'তে পোৰা ছটিয়াই আছো।
এই ক'লাটো যে, ক'লাটো দিছে।
জানো কি আছে তাকে দিছে আউ
এই কলাটো এইকেইটা দিনত চেলাই ৰাখিবই লাগে মই সেইদিনাখন এটা চাপ দেখিলো ওপৰতে টিঙৰ ওপৰত আৰু পাকঘৰৰ মানে এনেকে টিংখনৰ বাটামটো মানে না চাখত আৰু খুব মিহি মোৰ কেৱা বোৱা আঙুলিটো সমান তাৰপিছতে হলেও ভয় লাগে যে তাৰপা এওঁক ম মই কে গোটেইখন পা এওঁ মানে মই ফেনাইল গানত ধালো বুলি গাত ধালিলে বৰ দিগদাৰটো পুৰণি দুি ধ পেললে সেইটো খুবচ মানে ইচাদ বিচাদ কৰে নহয় বৰ ভয়ৰ কথা আউ কেতিয়াবা মৰিও যায় হত টো আচলতে মাৰিব না
নাপায় নাপায় নাপায়
তাৰ পিছতে মই কি উম গাত পৰে বুলি পেলাই মোৰ পা এওঁ লৈ পেলাই হেৰি কৰিলে আঁতৰতে এনেকে ছটিয়াই দিছে মানে গোন্ধটো পালে যাতে যায়গৈ আৰু
আজিকালি সাপে পাতাই নিদিয়ে নৰ্মেল ফেনাইলৰে গোন্ধ লৈ
অ আচৰিত লাগে দেই মই দেখে তেতিয়া পা কি কৰো ভয় লাগে সন্ধিয়া
আমাৰ দেইলি ফেনাইল চতিয়াই দেইল লি চবতে খালি কাৰণ বহুত ওলাই ন সেইদিনাখন মই তোমাৰ
তিয়াই পেলাই থৈ দিও
অ আ মই হেইনাখন টিউচনৰ পৰা আহি সন্ধিয়া দেতাৰ লগত কথা পাতি পাতি পাতি পাতি বাথৰুমৰ দৰ্জা খুলিলো দৰ্জাখনত হেন্দেলডালতে পাক খাই আছে মই চুইয়ে পালো ভাবা
উম উম দে কি সেইডাল ডাঙৰ সাপে নে
উম মানে অকমান চাইজটো সৰু একদম পাক খাই আছে তাৰ পিছত মাটো বেহুচ হোৱা নিচিনা হল মায়ে কৈছে মা পিছত কান্দিব আৰম্ভ কৰিছে কি হলহেঁতেন আজি ম কৈছো একো হোৱাই নাইচোন কিন্তু সেইটোকে ভাবি কান্দিব আৰম্ভ কৰিলে তাৰ পিছত সেই সেইডাল দেউতাই পৰা উলিয়াই দিলে কিন্তু মানে এ এনেকে সাপ মাজতে ত'তে থাকে মানে আহি পিছপিনত বত পকাণ্ড পিছ পিনে বহুত প আমাৰতো ঘোৰিও আহে পুৰা গুৰি গুৰি কেনেকুৱা চৰি
অ সেইখন প্ৰকাণ্ড হেৰি আছিলে ন পাছে তোমালোকৰ চাইডত যে এতিয়া সাপ বিলাক উ
চাপ বিলাক এনে গুৰিতো এক্সট্ৰিম লেভেলৰ আগতে ৱালত যতে ততে গুৰি বগাই থাকে আমাৰ বেলেগে দেখিলে ভয় খাই যাব কিন্তু আমাৰ একদম সেই তেনেকে এবাৰতো আমাৰ ডাইনিংৰ তলত সাপ ওলাইছিলে ক'ৰ পা সোমাই আছিলে গমেই পোৱা নাই
উ
সেইয়া
অ আচৰিত কথা ন আৰু কৰ চাপে পক কাত বিশেষকে বগাব নোৱাৰে বা টাইলছত পিছল পালে মানে সিহঁতৰ অসুবিধা হয় বুলি কয় ক'তা খহতা বস্তুত সিহঁতে গৈ ভাল পায় কিন্তু ক'তা
অ আমাৰ ষ্টেট কেইটা খহতা ন সেইকাৰণে উঠিব পাৰিছে চাগে মোৰ অক ভয় নালাগে এই বস্তুটোলে ইমানটা মোৰ বহুত পেচেলেট মানে দেখিলে মোৰ মানে আগ্ৰহী মোৰ বহুত চাই থাকিবলে বহুত ভাল লাগে মো
সাপলে ভয় নালাগে
উহু মোৰ একো জীৱলে ভয় নালাগে বহুত মোৰ বহুত হেৰি লাগে মানে মোৰ ভাল লাগে, মোৰ ভয় নালাগে কিন্তু সেইদিনাখন যে মোৰ হাতটো লাগি গ'ল গাত। মোৰ অকণমানো শখ নাজানে মানুহ জনী মই মানে লাহে কেহে দেউতাক মাতিছো, দেউতা ইপিনে আহা বুলি কিন্তু মায়ে প্ৰথমে গ'ম পোৱা নাই মই জানো মায়ে গ'ম পালে শেষ। তাৰপিছত যেতিয়াই দেখি ল'লে তাৰপিছত আৰু শেষ আৰু, একেবাৰে পাগল মূৰ-চূৰ ঘূৰাই যোৱা নিচিনা হৈ গ'ল, কিন্তু মোৰ মোৰ আকৌ মোৰ সেইটো সময়ত মোৰ একো মানে ইমান সেই নাই, আমাৰ বাথৰুমৰ ওপৰতো মানে এটা জেগা আছে সোমাই থাকে তাত, এদিনটো তাত সোমাই আছে মই পূৰা গা ধুই আছোঁ। ওলাই আহি হে মই কৈছো, আমাৰ গা বাথৰুমৰ য'তে ত'তে সাপৰ মুত সলাই ন'! মূতটো পোৱা যায়, য'তে ত'তে পোৱা যায়। মো মোৰ ইমান মোৰ ভয় নালাগে, কিন্তু মানে সেইয়া। মই মানে বহুত এক্সাইটেড। মই এক্সাইটেড মানে অকণমান বেলেগ কিবা এটা ওলাওঁক, মানে সদায় এইডাল ওলাই থাকে, ইয়াৰ ইয়াৰ এইটো প্ৰজাতি দেখিয়ে থাকো। বেলেগ কিবা এটা ওলাওঁক, এদিনটো এডাল একদম আগে আগে দৌৰিছো মই, পিছে পিছে দৌৰিছো। অহ। চাবলৈ ক'ত যায় চাবলৈ, সেয়া।
তুমি ৰিছাৰ্চ কৰিব লাগিছিল নহ'লে সাপ পৰ ওপৰত।
সাপ বুলিয়ে নহয়, মোৰ মোৰ ভয় নালাগে মই চাবলৈ খুব মই মোৰ সিহঁতৰ প্ৰতি মানে কি নাজানো মোৰ ভয়টো নাই।
ধৰা বাঘ এটা তোমাৰ ওচৰলৈ আহিছে, তেতিয়া তুমি কি কৰিবা?
বাঘ তোলে ভয় লাগিব, কিন্তু মানে কি হয় বাঘতোলে ভয় লাগিবই ন' কিন্তু, মোৰ হেৰি হয়। হাতিলেও ভয় লাগিব কিন্তু মানে মোৰ মানে বহুত ভাল লাগে চাই পেলাই, মোৰ মানে একদম হুউ একদম ক'ৰবাত গৈ সোমাই নিদিও গে মানে, মই চাইলেণ্টলি চাই থাকিব পাৰো মানে। কিছুমানে যে চাবও নোৱাৰে ন' ভয় খাই পলাই দিয়ে, মই আকৌ
ধৰা ধৰা হাতী এটা ওলালে ন' কেতিয়াবা পানীত বা এনেকুৱা দল ভাঙি পেলাই বনৰীয়া হাতী বিলাক কেতিয়াবা গুচি আহে, এ ধৰা একেলগে যায় ন'। একেলগে যায় ৰাতি সিহঁতে খালে কৰ'বাত কিবা আহাৰ, খাই বৈ লৈ ৰাতি তি পোহৰ হৈ গ'ল গুচি গ'ল বাকী খিনি, পোহৰ হৈ যোৱাৰ পিছত এটা হাতী অকলশৰীয়া হৈ গ'ল সেই কেতিয়াবা তেনে কোৱাত হৈ যায়, দিনত কি মানে একো হেৰি কৰিব নোৱাৰা হয়। উতিব নোৱাৰা হৈ যায় ন', ধৰা সেই বনৰীয়া হাতী এটা আহি তোমাৰ আগত পৰিলে তেতিয়া তুমি চাই থাকিবা নে পলাবা?
পল আৰে পলাম আৰু সিহ-হাতীৰ আগত সদায় পকাই পকাই পলাব লাগে চিধা কেতিয়াও পলাব নালাগে।
আচ্ছা তুমি ধৰা সেইটো কথা জানা পকাই পকাই পলাব লাগে তুমি পকাই পকাই পলাৱানে ধৰা হাতী টো তোমাৰ পাছ পাছে গৈ আছে, তুমি আগত তুমি পকাই পকাই পলা‌ৱানে?
পকাই পকাই পলাম কিন্তু, মই পলাম পকাই পকাই কাৰণ ষ্ট্ৰেটেজিটো আছে না কিন্তু কথাটো হ'ল যে মই সেইটো প্ৰথমে এক নম্বৰতে হেইটো মোৰখা্মি‌ নকৰোৱে তাৰ সন্মুখত। অ', বোলে মই সন্মুখত কেতিয়াবা আহি গ'লো বোলে এতিয়া মোক দৌৰাইছে মই পকাই পকাই পলাম তেতিয়া, যিমান পাৰোঁ ট্ৰাই কৰিম, ভয়টো লাগিবই।
কোৱা আৰু।
নাৰ্ভাছ নহওঁ মই, নাৰ্ভাচ নহওঁ। গুণ নহয় কি গুণ নে কি নাজানো কিন্তু মোৰ সেইতোলৈ ভয় নাই, এতিয়া মায়ে মায়ে কেনেকুৱা চিঞৰিছে তেতিয়া মই সাপডাল চাবলৈ যাওঁতে কিন্তু ম
মোক কিয় ইমান চিঞৰ বাখৰ কৰি আছা মই কৈছো অহ কি কৰিব পলাই দিম না দেখিলে। এতিয়া গুণ্ডালে যেতিয়া দৌৰি স্পীড গৈ- গেট খত ধাম ধাম মাৰি আছে। দেতাই নো মই পুৰা চাই আছো, দেতাই ভই নকৰে মইওঁ ভই নকৰো।
তাৰপিছত নিজে যাব পাৰিলে নে?
অ গেটেদি ৰাস্তা বিচাৰিছে ন গেটখন বন্ধ ধাম ধাম মাৰি তাৰপিছত ফূটা এটা পালে সেইতো দি ওলাই গুচি গল গে।
অ অ। অ মানুহৰ চাপ নসহে বুলি কয় গুমে গুম খাপে আৰু ফেটি খাপে‌ টো আৰু একে খনাত তুলি আহে বোলে, মই যে এই যে ফেটিসাপৰ যে ফেট তুলে মানুহ দেখিলে এনেকে ফেট তুলি ধৰি বহুত ওখ ওপৰলৈ যায় বোলে তুমি সেইটো দেখিছা জানো? মই নাই দেখা। সেই চাবলৈ মন যায়, ফেতি হাপে যে ফেট তুলে মানুহ দেখিলে বা তেনেকে সেইটো মই দেখা নাই মানুহে কয় আৰু আগতে মাহঁতেও কয় বা যে এনেকে ফেট তুলি ইমান ওখ হৈ যায়গৈ দেউতাহঁতে কয় ইমান ওখ হৈ যায়, মোক মোৰ খুব চাবলৈ মন আছে কিন্তু হেৰি ভয় লাগে অসংখ্যয় ভয় লাগে মানে কোনবা কাৰোবাৰ যদি লগৰ কোনোবা যদি লগত থাকিলে
বহুত ধুনীয়া মোমেন এইটো মই ৰিয়েলত মই মই মানে মই সা বহুত চাইছো দেই সাপৰ বিষয়ে মই একদম বাকী নাই মানে মই ইমান জানো মানে বহুতখিনি বস্তু। কিন্তু কি হয়
অ।
মোৰ সন্মুখত অহা নাই সেইকাৰণেতো মই পেশচনেত জানিবলৈ মোৰ মানে ফেঁটী সাপ চাবলে মন। কিন্তু কি হ'ল আমাৰ লগৰ এটা ঘৰত কিং কোব্ৰা এডাল ওলাইছে ৰজা ফেটিডাল। বুজিছা ন সিডাল যে গাত এক্সট্ৰিম লেভেলত ওখ হৈ যাব পাৰে আৰু মেলিলে বুকুত এনেকে দীঘল দীঘল আচ বহে সেইডাল মেইন মানে, সে সেইডাল অ সেইটোৰ ভিডিঅ'টো মই দেখিছিলো মানে ইমানেই হিউজ। আৰু ৰজাৰ ফেটি সদাই বহুত ডাঙৰ হয়, কাৰণ সি সাপ খায় সেইডাল নৰ্মেল ফেটিৰ নিচিনা নহয় সেইডালে সেইডাল
অ সি সাপে খায়।
সাপ খাই, সেইডালৰ চাইজ বহুত ডাঙৰ মানে এই মোটা। তাই সেইডাল যেতিয়া ফেট মেলি আহি আছিলে সিহঁতে খিৰকী পা ভিডিঅ'টো কৰিছিলে তেতিয়া মানে মই বোলো ওৱাওঁ আমাৰ সময়ত ৰুহাত তোমাৰ কিংকোব্ৰা ওলাইছিল সিহঁতৰ এক্সট্ৰিম ঘনা জংঘল মানে বেক চাইডে। ত সেইযোৰ ফৰেষ্টৰ মানুহে আহি সেইডাল ধৰিছিলেহি নে কোনোবা আহি ধৰিছিলেহি মানে। ত সেইটো মোৰ ভিডিঅ দেখি মোৰ ইমান মজা লাগিছিল নহয়, আগৰ ফোনটোত থাকি গ'ল ভিডিঅ টো আগৰ ফোনটোত দি প্ৰেইটখন ভাঙি এইটো হেৰি কৰিবই নোৱাৰা হৈ গল। কিন্তু সেইটো ই এক্সট্ৰিম লেভেলত ফেট মেলি আছিলে, সিহতৰ মানে এনেকুৱা ধৰণ কিবা হেৰি মানুহ মানে সিহঁত কাৰ্বি চাৰ্বি মানুহ, সিহঁতৰ বাৰান্দাটো খেতি কৰে। ফেঁটি সাপ ওলাওতে, ফেঁটি সাপ মাৰি পেলাইছে বাৰান্দাত ফেঁটি সাপ ওলাইছে এডাল একদম মূৰটোত খুচি পেলাই মাৰি থৈ আহোঁ সি মাৰি পেলাইছিলে সিহঁতে।
ইচ্‌ মাৰিব নালাগে, আচলতে তাক নাপায়ো, আৰু ইলিগেল ন! এতিয়া আইন বিৰোধি কথা, এইবিলাক।
ফেঁটি সাপ হয়, সেইটো কি অৰা আছে? মই ভাবো যে, অ' সাপ সাপ বস্তু বিলাকৰ মানে এটা ষ্টেণ্ডাৰ্ড আছে, সিহঁতে ভাও নিদিয়ে সিহঁতক সিহঁতক মাৰিছ তই এনেই কেনেকুৱাত মোৰ কাজিয়া হৈ গৈছে তাৰ লগত ত- তোৰ কোনে মাৰিছে সি কৈছে আৰে ভাই আমাৰ ঘৰত সোমাইছে নামাৰিম নেকি। তা বৰটাক নে বাপেকে মাৰি পেলাইছে। মোৰ কাজিয়া মানে তাৰ লগত বেয়া তঁহতৰ ঘৰত সোমালে, গম পাবি, মই কৈছোঁ কি হ'ল, তোকতো একো কোৱা নাই, ন সাপ- সোমাবয়ে, তই আৰু উলিয়াই দে, তই কিয় মাৰিলি? মানে একদম সোণালী ৰঙৰ সাপডাল, মূৰত চকৰটো আছে, মাৰি পেলাই পেলাই থৈ দিছে সাপডাল। কেনেকুৱা ভয় লগা, মানে দুখ লগা মমেন্ট আছিলে এইটো। সেহেতেক এৰি দিবনে, বাওঁ? বা!
বেয়া কৰিছে।
সেয়া
একশ্ৰেনী মানুহ আছে, অ কিয় এনেকুৱা, জানো?
এই সিহঁতে সেই জহামাল খায়। শিয়াল খাই, ইহঁতে একদম হেৰি মানুহ এগাল! কুচিয়া কেঁচাই, কেঁচাই চোবাই খাই, অ' ইহঁত-ইহঁত! তেনে